হেল্ল'
অ' হেল্ল' শুনিপাইছা।
অ' শুনি পাইছো।
উম, ভাল খবৰ। তোমাৰ কি খবৰ?
অ' ঠিকেই আৰু এবাৰ এ খোৱা নাই, খাম আৰু।
অ'
কি বনাইছা সুধা আকৌ মোক।
অ কি বনাল তুমি?
পনীৰ পনীৰ।
অ' পনীৰ বনাইছা নেকি?
অ' কিন্তু ইমান টেষ্টটো ভাল হোৱা নাই চাবলেহে ধুনীয়া।
কি ড্ৰাই নে গ্ৰেভি?
অকণমান গ্ৰেভি টাইপৰ, বস্তুও নাছিলে এটাই বিলাহী আছিলে দি দিছো আৰু।
অ', অ' সেখিনি অলপ ক'ম হ'ল আৰু গ্ৰেভি টো বিলাহী এটা থাকা কাৰনে।
অ'এই তুমি?
এ মোৰ মানে এতিয়া মিঠালাও বনোৱা হৈছিল, ৰাতিৰ
অহ।
গৰম কৰি খাম আৰু তাক খাব মন লাগা নমান অলপিছত উঠিব পেলাই খাম আৰু।
মোৰো সেইটোৱে ৰাতিৰে বনোৱা। কমান আছে, চব্জিটো অকমান কম হৈ গৈছে। এটা অমলেট এটা লগত বনাই কিনে খাই দিম বুলি ভাবিছো।
তে মানে ত অলপ অলপ লেহা লাগি আছে উঠিব কাৰাৰে অলপমান অলপ ঘোমাই পেলাই অলপ শুই পেলাই উঠিম আৰু বাৰটা নহ'লে তাত উঠিম। ত বনাই পেলাই খাই ল'ম আৰু গৰম কৰি পেলাই।
অ' সেইটোৱে মই গৰম কৰিয়ে খাই লওঁ। অ' দুদিন পাচত। চিলিণ্ডাৰ ল'ম বুলি ভাবি আছো মই, ইণ্ডাকচনত বনাই ভাল নালাগে ইমান।
অ' কি শেষ হ'ল নেকি তোমাৰ চিলিণ্ডাৰ?
মোৰ কেতিয়াবাই শেষ হ'ল, মই এইটো ইউজ কৰি আছো বা এজনীয়ে মোক দিছে ইণ্ডাকচন।
অ'।
মই মানে এইটোয়ে আৰু।
অ' তোমাৰ তোমাৰো দুদিন কুকাৰখন জ্বলি যোৱাৰ পছতে খুজিছিল নেকি?
অ', অ' তাৰে বেলেগ কেইটা অ'।
অ'।
কুকাৰটো পেলাবলগীয়া হ'লে, এতিয়া ভ এতিয়া মই ভাবিছো এটা এটা মই ভাবিছো এটা ইলেক্ট্ৰিক ৰাইচ কুকাৰ কিনি লওঁ নেকি ভাবি আছো।
অ' মোৰো ইলেক্ট্ৰিকে আছে।
কি ৰাইচ
অ' সৰু সুৰা এটা চাই কিনিলোআৰু, বেছি নলয় মানে তুমি অনলাইনত কিনিব পাৰা অ'ফ লাইনত কিনিলে বেছি ভাল আৰু অনলাইনত মানে টাইম লাগে না?
কিমান লয় দামটো?
অ' মোৰটো তেৰশ মান লৈছিল আৰু।
তুমি কি হেৰি দোকানৰ পৰা গৈ ল'লা?
অ' দোকান পৰা ল'লো, অনলাইন খুজিম ভিছিলো কি অনলাইনৰ টাইম বোৰো লাগে না। ইতা কৰিব মানে আছে মানে কোনো এপখন জল্দি আহে লাগিব মানে ইয়াৰো মানে ইলেক্টিক ৰাইচ বিলাক নাছিলে তাতে। তাৰ মানে ইণ্ডাকচন বিলাক আছিল তাৰ মানে য'ত আছিল তাত মানে অলপ টাইম বহু লাগিছিল, কিন্তু মানে দোকান পৰা যাবলৈ ললো আৰু তেৰশ মান লৈছ আৰু।
অঁ ৰাইচ কু মানে ৰাইচত ৰাইচ কুকাৰত খালি ৰাইচ বনোৱা আৰু গেছত চব্জি বনোৱা।
ৰা ৰাইচ কুকাৰত চব্জিবোৰো বনাবা পাৰে কেতিয়াবা, গেছ নছলিলে, এনেকা নহয় মই বনাইালো কেতিাকে যাবা।
অ', তোমাৰ ইণ্ডাকচন আছিলে সেইটো দি, কি হ'ল?
হয় মানে, এক লিটাৰ হয় আৰু মান হৈ যায় মানে ভাত হৈ যায়। চব্জি বনাব খুজিলে, চব্জি বনাব পাৰা আৰু, এটো মানে অলপমান বাহিৰত যায় পেলাই, অফলাইনত চালে ভাল আৰু মই ভাবো আৰু, ৰাইচ কুকাৰ বিলাকৰাৰ, তেতিয়া আৰু আজি চাই পেলাই, আজিয়ে কিনি আনিলে সেনেকা পাৰে আৰু।
কোৱালিটিও অকমান চেক কৰি ল'ব পাৰি ন', ভালকে চাই ল'ব পাৰি।
অ', সেইটোৱে মানে
উম, ভাবিছো, মানে কি কয় মানে এনেককা হয়, কিন্তু মোৰ জানা। ষ্টপটো চাৰ্ভিচিং দিব আছে, এবাৰ মানে অকমান জুইৰ নিচিনা উঠি গৈছিলে আৰু যেতিয়া আপোনাৰ এটা চাইডত যে ভালকে হেৰি নাই, এটা চাইডত নজ্বলে। মই ভাবিছোঁ আৰু, সুধি কিনে এই, জানা নেকি কতোবা
অ', আছে মোৰ এজন মানুহ আছে, মােৰ মানে ঘৰত আহি কৰে ইয়ে। ঘৰত এইবিলাক কৰাৰ মানে, ইয়ে চাৰে তিনশ, তিনশ মান লয় আৰু।
ঘৰত আহি বনাই দিয়ে?
অ'।
অ' তেনেহ'লে মোক পাছত নাম্বাৰটো দিবাচোন দেই, মই মানে যে মানে মই খুলিবলৈ বহুত কষ্ট পাম। হা?
মই ততে আহো তিনিশ মান আছিল, মোৰ চাৰ্ভিচিং কৰাইছিল ন' চলাই আছিলো ছয় মাহ মান।
অ', ষ্টবৰ কথা কৈছ ন'?
অ', ষ্টভটো মানে চোৱা হোৱা নাছিল ত', অলপ বিয়া হৈ গৈছিল ন', ব্লক হৈ গৈছিল। তাৰমানে চাফা কৰা, নতুন বস্তুবিলাক লগা চব মিলাই পেলাই তোমাৰ চাৰি, কিমান চাৰে তিনশ মান লৈছিল আৰু, চাৰে তিনশ মান লৈছিল। তাৰমনে, অ' চাৰে তিনশ নে চাৰে চাৰিশ মান লৈছিল মনত নাই ভালকে, ত' তুমি এনেকা তোমাৰটো ঘৰ দূৰত আছে, ত' মানে চাৰে চাৰিশ মান, পাঁচশ তলতে হৈ যাব চাৰিশ নে, চাৰে চাৰিশ চাৰে চাৰিশ লাগে হৈ যাব আৰু তোমাৰ।
অ', মানে পাঁচশৰ তলত, অ', নাম্বাৰ দিবা মোক, এ, পাঁচশৰ তলত হ মানে হৈ যাব, অ', তুমি মোৰ কাৰণে কথা পাতি দিবা না।
অ', ঠিক আছে মই, সুধি ল'ম, মানে ঘৰটো তোমাৰ মানে কৈ চাম। কি কয়, আ, কোৱাৰ পিছত মই তোমাক জনাই দিম মানে কি কয়, মানে ঘৰ আহি পেলাই কৰি দিব। তেতিয়া তুমি পেমেণ্ট কৰিলে হ'ল, অনলাইন নাই কেচ দিব লাগিব। অ', ইয়াৰ মানে অনলাইন নছলে, ইয়াৰ এইটো সৰুফোনে না। ত' মানে, মোৰো কেচ এ দিব লগা হৈছিল। অ', একো হোৱা নাই, তাৰ পিছত মই খুজিম আজি
এই মানে মোৰ মানে, এইটো মানে মই জানো ইমান কষ্ট পায় খালি এটা চাইডেদিহে বনাই আছো। তাতে ভাত ৰান্ধো, তাতে চব্জি ৰান্ধো, মানে বহুত টাইম লাগি যায়।
সব মোৰ মানে আগতে ইডাকচত বনাই আছিলো না, ইডাকচন বনালে মানে, মানে এটা টাইমত এটাই হয় আৰু জল্দি হৈ যায় মানে। হোৱাটো জল্দি হৈ যায়, লেকিন এটা মানে এটা টাইমৰ তাৰ মাৱে চব্জি হোৱাৰ পিছতহে ভাত বহাওক। তুমি এনেকা আৰু।
অকমান টাইম ৱেছ নিচিনা লাগিছে মোৰ। নহ'লে আগতে মোৰ, আগত মোৰ খানা বনোৱা কিমান আধা, কি, লা হেৰি এইটো চল্লিশ মিনিটত হৈয়ে গৈছিলে দুটা চাইডত যেতিয়া জ্বলে।
উম, অ, অ,
উম, মানে বস্তুতটো বহুত দিন হৈ গ'ল চাৰ্ভিচ চিং দিব লাগিব এইটো,
উম, বুজিছোঁ
এই পোন্ধৰ তাৰিখৰ পাছতে কৰিম আৰু।
অ, বন্ধু তনেকে আৰ আছিল তাৰিখ
অ,
আৰু ত মান ইণ্ডকশন বন সুবিধা হোৱা নাই নেকি অলমান,
উম, ইণ্ডাকশচন এই ইডাকচন টো ইণ্ডাকশচনতটো মোৰ নহয় ন' এইটো মোক এনেই এইটো তাই কেইদিনৰ কাৰণেহে ইউজ কৰিব দিছে।
অ, বুজিছোঁ-বুজিছোঁ।
যেতিয়ালৈকে চিলিণ্ডাৰ নিকিনো,
উম, ভালে আৰু মানে কিবা মানে অলপ কয় কৰি মাজত অলপ ভাল লাগে আৰু মানে কিবা, কাম বিলাক বোৰ লাগাত থাকিল এটা হতাত কি তুমি ক'ত কি কেনেকা পাবা বস্তু কৰি কেনেককা হৈ যানা সেই কাৰণে খুৱাই গলে ভাল লাগে।
সেইটয়ে আৰু কি কয় মোক মানে যিমানো যি কলো যে মোক যে এই দস গেছ মানে ষ্টভতে বনোৱাাতোৱে ভাল লাগে ইণ্ডাকচন কিয় ভাল নালাগে। মানে-মানে ঠিকেই আছে ইমান, অসুবিধা নাই কিন্তু এনেককাে হয় জানা তাত মানে বস্তুতটো মানে, লিমিটেড হৈ যায় ন তুমি মানে ইয়াতে বনাব পাৰিবা। গেছত হ'লে মানে মোৰচত একগাল কাঁহী বাচন আছে তাত দিবই বনাবলৈ কেৰাহী কুকাৰ চুকাৰ চব, পেইন চেইন পানী গৰম কৰিবলে ইয়াত গাখীৰ গৰম কৰিবলে চচপেনো আছে। বনাম বুলি ক'লেও তুমি ইয়াত ইডাকচনত তোমাৰ সেই কিবা বেলেগ নাই বস্তু,
উম, ঠিক আছে মানে ত মানে দেখচোন খ ভাল হয় নিনন্ত ম অলপ-অলপ অসুবিধা হয় আৰু ম গেছটো মানে একো অসুবিধা নহয় আৰু খালি, খালো গেছৰ চাপ্লাইৰ প্ৰব্লেম খালী এটা আগতেটো মানে মোৰো কিনা হৈছিল লগাগতে বাৰ ঘৰ মান পাইছিল আৰু তোমাৰ নতন চিলিণ্ডাৰ খনে মানে বাৰশ নলে এ তেৰশ মানতেো পাই আছিল আৰু। ব্লক ছিল মানে নিজৰ কাৰ্ড নাই বাৰশ তেৰশ মান পাইছিল। তুমি কিমানে কিনিছিলা আগতে?
কি? গেছ
অ, চিলিণ্ডাৰটো।
অ, তুমি কি তুমি কাৰ্ড দি কিনা?
কাৰ্ড লগামান ন কিনো ব্লোককতো কিনো
ময়ো ব্লেগতে কিনো।
তুমি কিমানত কিনিছিলা আগতে?
মই যেতিয়া লাষ্ট কিনিছিলো মই যোৱা বছৰ অক্টোবৰত কিনিছিলো কিমান লৈছিলে মোৰ বাৰশ লৈছিলে নে তেৰশ লৈছিলে?
মোৰো এনেকোৱাই লৈছিলে আৰু এয়াৰ পিছত বাাৰিল আহাটো তোমাৰ মাহত বছৰ বাঢ়িল তোমাৰ ফেব্ৰুৱাৰীৰ পৰা বাঢিল।
এটা পৰাতো দাবলে হৈ গ'ল তিনি হাজাৰ চাৰি হাজাৰ এনেকা হৈ গ'ল।
অ', এতিয়া কিবা পঁচিশশ হৈ আছে ন'?
উম, এতিয়া অলপ কমিছে পঁচিছশ মান হৈ আছে আৰু এনেকে পঁচিছশ আৰু তিনি হাজাৰৰ মাজত হৈ আছে।
এই ইমান দাম যে।
উপায় নাই আৰু ল'বই লাগিব।
ল'ব লগা হৈছে মানে কিত আহিব দাম কম হৈ পেলাই কিত আহি কি জানে এ দামবোৰতো অৰ বঢ়ি আছে তোমাৰ পেট্ৰলৰো বৰি আছে গেছৰো বৰি আছে। বৰি আছে হোৱা নাই কিতাে শিতাহে এতিয়া আৰু। ৰখি ৰখি মানে খাৱ নবানে
সেইটোৱে। মই গ'ম পালো আৰু এইবাৰ মই চিলিণ্ডাৰ কিনিলে মোৰ এইটো বছৰ হৈ যাব, আৰু কিনিব দৰকাৰ নাই।
উ, এটো মানে।
মোৰ বহুত বছৰ মোৰ বহুত মাহ চলেটো। সটো কাৰানে মই এইটো কাৰণে, এবাৰ চিলিণ্ডাৰ লগোৱাৰ আগত ভালকে মানে চাৰ্ভিচিং কৰি কিনে একেবাৰ ফিটিং কৰি ল'ম ভাবিছোঁ।
মানে বিলাক বনাও নহয় ন' বেছিকাৰণে আৰু।
উম, তাৰপিচত মই একুকাৰ হা?
মই কৈছোঁ তেনে চিলিণ্ডাৰও বনাই। যেনে তোমাৰ ইণ্ডাক্ ষ্টোভত এটা নভেল থাকে জোনটো ঘূৰাব পাৰে তে অন কৰিব যদি জুই লগা তুমি আছতো চিলিণ্ডাৰ থাকা তোমাৰ চিলিণ্ডাৰৰ পৰা লগোৱা আছে তোমাৰ ৰেগুেলেটাৰ।
অ'।
তুমি এনে নৱনাৰ টাইমত ৰেগুলেটৰটো অফ ৰাখা না অন ৰাখা?
মই অফ থ'ম মই এনি টাইম অফে থওঁ ৰুমত থাকিলেও অফ থ'ম মানে মই খালি বনাব টাইমত অন কৰো যি যি, বনাব থাকে বনাই হৈ গ'ল মানে মই এটা টাইমতে বনাওঁ ন'। এতিয়া চাপ'জ মই এতিয়া বনালো। যি, বনাব লাগিলে মই বনালো হৈ গ'ল, প্ৰথমত মই হেৰি ষ্টিভটো অফ কৰিব নালাগে, প্ৰথমত তলৰ চিলিণ্ডাৰটো অফ কৰিব লাগে তাৰপিছত এনেকে ফুক ফুক ফুকে ষ্টভটো নিজে অফ হৈ যাব নহয়, তেতিয়া ষ্টভটো অফ কৰিব লাগে কেলেকি সেই পাইপতো গেছ থাকে ন'। সেই পাইপৰ গেছটো ওলাই ল'ব লাগে তেতিয়া মানে ৰিস্কি নাথাকে। প্ৰথমত সদায় চিলিণ্ডাৰ অফ কৰিব লাগে, তাৰপিছতহে ষ্টপ অফ কৰিব লাগে মানে যেতিয়া তোমাৰ একোৰে বনাই কিনে চব হৈ গ'ল তেতিয়াৰ কথা কৈছো মই।
অ', ঠিক আছে এনেকা নেকি ম বুজা নাছো অ', মই মইটো মানে আগতে মানে অফ কৰা নাই ৰেগুলাৰটাৰ মই কেতিয়াবা ভাবোঁ। কালিও কৰা নাই এতিয়া মনত আছে মই অ'ফ কৰা নাই মই এনে ঘুমাইছো ৰেগুলেতৰটো অ'ফ নকৰাকে।
নাই নাই সেইবোৰ অকণমান ধ্যানত থ'ব লাগিব, মানে মানে গ'ম পাইছে কোন হয়, কিন্তু মানে মোক অকণমান মানে নাজানো ইমান গাল ঘটনাবোৰ হৈ থাকে ন' ব্লাছ হৈ গ'ল কিবা হৈ গ'ল মানে ৰিক্স লব মন নাই আৰু।
মইতো মানে এক এদিন দুদিন মানে এনেই ৰা থাকি থাকে মান মানে এনে পুুৰত যায় না কিবা হয়, ৰসকানেক এনেকে ভাবিব ৰ খুজিলাৰ।
আৰু সদায় কি কয় ঘৰৰ ৰুমৰ পৰা ওলোৱা টাইমত য'তো যোৱাৰ আগত অকমান গেছ আৰু লাইট চাইট চব চেক কৰি যাবা, আৰু মানে এইটো প্লাগ পইন্টৰ পৰা হেৰি কিবা সোমাই থাকিলে, প্লাগটো ওলাই যাবা কেতিয়াও সোমাই থৈ নাজাবা।
বুজিছো, বুজিছো। মই মানে, এই অ', দে, হ'ব দে হ'ব।